হয় কোৱাচোন।
কাৰ হটো
হয় নমস্কাৰ।
অ, আজি আমি অহ, বৰ্তমান সময়ত বতৰৰ কথা আলোচনা পাতিম।
অসমৰ বটন অৱস্থা নেকি?
হয় আমি অসমৰ বতৰৰ কথা আলোচনা কৰিম তুমি আল কৰিবা নে।
হয় - হয় নিশ্চয় ভালেই পাম।
হয় বৰ্তমান অসমত অহ, অতিমাত্ৰা বৰষুণৰ বতৰ চলি আছে। লগতে আমাৰ অসমৰ তুমি ক'ব পাৰিবানে অসমতৌচ বতৰ - বতৰ বিষয়ে অলপমান।
অসমত বিশেষকে দক্ষিণ পশ্চিম মৌচুমী বতাৰ কাৰণে এইখিনি সময়ত - এইখিনি সময়ত মানে বৰষুণ আহি আছে এইবাৰ বেছিয়ে দেখ দেখা গৈছে মানে ৰ'দো বেছি হৈ যায় আৰু বৰষুণো বেছি। তুমি বাৰ কি কব খোজা।
যে হয় তুমি কোৱা কথা খিনি একেবাৰে সচা মই আৰু কবলৈ বিচাৰিছো যে এইবাৰ আমি দেখা পাইছো যে। অ, তুমিও লক্ষ্য কৰিছা যে আমি নিউজ চেনেলতো পাইছো বা বাতৰিকাকতো পাইছো যে বৰ্তমান সময়ত তেনেকুৱা হৈছে। যে আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত বহুত বৰষূণ বৰষুণ হৈ হৈছে কিন্তু বাকী আমাৰ ভাৰতৰ বেলেগ - বেলেগ ৰাজ্যৰ পৰা বৰষুণ হোৱাই নাই। দেখিছানে এইটো এটা আচৰিত কথা হয় নাই যে আমাৰ অসমত বা আমাৰ নৰ্থ ইষ্টত হয় আমাৰ উত্তৰ পূত বহুত বৰষুণ হৈ আছে কিন্তু বাকী ৰাজ্যবোৰত বৰষুণ হোৱা নাই।
হয় - হয়।
আৰু তুমি ভাবানে ইয়াৰ কিয় আমাৰ মানে আমাৰ অসমত মানে বাবুৰ উত্তৰ পূৰ্বাঞ্চলৰ বৰষুণ বেছিকে হয় বা বেলেগত বেৰ তুলনাত কম হৈছে বৰষুণটো।
মই সঠিক উত্তৰটোতো নাজানো কিন্তু
হয় এনেকুৱাও হয় না আমি হিমালয় পৰ্বতৰ প্ৰভাৱো পৰে ইয়াত
অ হয় এনেকুৱা হয় লগতে মৰমতে এই গোলকীয়া উষ্ণতাৰ কাৰণে এইটো হ'ব পাৰেি
হয়
গছ গছনি কাটি পেলোৱাৰ ফলত মানে গছ গছনি কাটি পেলোৱাৰ ফলত তেতিয়া তেতিয়াই বৰষুণ আৰু খৰা ম সৃষ্টি হয় এইেইটো এটা প্ৰধানৰ কাৰণ বাকী তুমি কেনেকুৱা কাৰণ জান
আৰু যে মি এনেকা কব যে বংগপ উপসাগৰৰ পৰা অহা মৌচুমী বতৰ ফলতো আমাৰ মানে অসমত তাৰমানে বৰষুণটো বেছিকে দেখা যায় আৰু লগতে তুমি ভাবানে যে এই বৰষুণৰ ফলত আমাৰ লাভো হয় লোকচানো হয় তুমি এ নাই ভাবা নে কেনেকুৱা তাৰমানে লাভ হয় তাৰমানে এই বৰষুণটো আৰু আমাৰ অসমত এ নাই তুমি যি ক'ব পানা
খৰাং বততটো এই বৰষুণ হো ভাল কাৰণ যেতিয়া ধূলিকনাা উৰি থাকে বাহুত তেতিয়া বৰষুণ আহিলে সেইবোৰ মাটিৰ লগত মিহলি হৈ যায় তদুপৰি বৰ্তমান বাৰিষাৰ সময়ত অসমত খেতিৰ সময় গতিকে খেতিৰ সময়তো বৰষুণ লাগে
হয় হয়
অ
আৰু লগতে আমি এনেকুৱা ক'ব পাৰো যে ইয়াৰ ফলত প্ৰাকৃতিক পৰিৱেশটো অতি সুন্দৰ হয় এতিয়াতো আমি লক্ষ্য কৰিছা নে যে এই ষুণ আহি থকাৰ ফলত আমাৰ খা বন গছ গছনিব অতি সুন্দৰকৈ ফুলি উঠিছে বা পাতবোৰ অতি পৰিষ্কাৰ হৈছে ইয়াৰ ফলত দেখিবলৈ এটা ধুনীয়া পৰিৱেশ হৈছে আৰু নাই তুমি ক'ব পাৰিবা নে আৰু কিবা ক'বা নাই ওপৰত
সেইটো হয় বাৰু কিন্তু অইন বছৰতকৈ এইবাৰ বৰষুণটো বহুত আহিয়ে আছে হঠাতে আহে হঠাতে কমে গতিকে এইটো নিশ্চয় কিবা কাৰণ আছে বতৰৰ এইটো এটা চিন্তনীয় বিষয়
হয় তুমি আগতেওুঢ় অ ভালকে কৈছে যে গোলকীয় লগতে আৰু এইবাৰ আমাৰ কিবা এ আমাৰ ভাৰতীয়ত এটা প্ৰভাৱ পৰিছে যে আহ তোমাৰ কথাটো একেবাৰে সত্ আৰু আমি এনেকুৱা কব পাৰো যে আহ যে ইয়াৰ ফলতে বিভিন্ন ঠাইত বানপানীৰও সৃষ্টি হৈছে ইয়াৰ ফলত বহু মানুহ মৰ ক্ষতিও হৈছে
হয় হয় ঘৰ দুৱাৰ তলত তল গৈছে বানপানীত জীৱ জন্তুৰ স
হয় লগতে আমি আৰু ইয়াত ক'ব পাৰো যে এই ইবাৰে এইবাৰে বৰষুণ আহি থকাৰ ফলত কৃষকসকলে কৃষক বা খেতিয়সকলৰ যথে সুবিধা হৈছে যেন তেওঁলোকে উ মানে জলসিঞ্চন ব্যৱস্থাৰ ওপৰত মান বহুত বছিৰা কৃত্ৰিম পানে সৰা কৰিব লগা হোৱা নাই যে তেওঁলোকে পৰ্যাপ্ত পৰি মানে হয় একেবাৰে বৰষুণ পায়ে আছে তাৰমানে কোনো ধৰণৰ খেতিত অসুবিধাই পোৱা নাই লগতে ইয়াৰ নিগেটিভ প্ৰভাৱ কিবা জানো ক'ব নে তুমি ইয়াত এই বৰষুণ নাই থকাাব কি কি পৰিশিতি সৃষ্টি হৈছে হৈছে বেয়া
বেয়া পৰিস্থিতি
হয়।
বৰষুণতটো সময়মতে আহিলে ভালআছিলে। মানে অসমত এনে জুন, জুলাই মাহত বৰষুণ আহিব লাগে। কিন্তু এইবাৰ দেখা গৈছ চেও যে আগেৰ আমাৰ ফেব্ৰুৱাৰী, মাৰ্চ মানৰ পৰাই বৰষুণ আহাৰ আৰম্ভ হৈছি।
হয়।
তাৰ কাৰণে যিবিলাক মানে আগতীয়াকৈ খেতি কৰিব লগা থাকা থাকে ধৰি লোৱা কিছুমান ঘৰুৱা খেতি থাকে সেইবোৰ হব নোৱাৰেই
হয়।
এইটো এটা বেয়া দিশ। তদু তাৰোপৰি এচিত বৰষুণ বহুত হোৱা দেখা গৈছে এইবাৰ।
হয়। এই এচিত বৰষুণৰ ফলত কেনেকুৱাকে ক্ষতি হৈছে জানানে তুমি? ক'বানে।
এচিড বৰষুণ হোৱাৰ ফলত যদিহে মানে এচিড বৰষুণ হোৱাৰ ফলত তাৰ ফলত যিটো এচিড আহিব বৰষুণৰ লগত তাৰ ফলত আমাৰ যিবিলাক চিমেন্ট, বালিৰে ঘৰ বনোৱা যায় তাৰ ওপৰত বহুত প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে দিল্লী, লালকিল্লা, তাজমহল, আদিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে। তাৰোপৰি মাত মাটিত মিহলি হলে সেই মাটিৰ পানী যদি খাল বা পুখুৰীত পৰে সেই পুখুৰীৰ মাছ বা জীৱ, জীৱ জন্তু খিনিৰ কাৰণে বেয়া।
হয়। একেবাৰে সত্য একেবাৰে সচা কথা তেন আৰু আমাৰ বৰ্তমান বতৰ বতৰৰ ফলত মানে আমাৰ কিছুমান ঠাইত আমি ডুব যোৱা পৰিলক্ষিত দেখা গৈছে যে ইয়াৰ ফলত কেনেকুৱা হয় যে বহু মানুহৰ তামানে যথেষ্ট ক্ষতি হৈছে। ৰাস্তা ঘাট পদুলিবোৰ নষ্ট হোৱা পৰিলক্ষিত হৈছে।
হয়। তাৰোপৰি হঠাৎ বৰষুণ অহাৰ বাবে যাতায়াত ব্যৱস্থাৰো অসুবিধা হৈ আছে
হয়।
যেনে আমি কলেজত যাবা অলাগে হঠাৎ বৰষুণ আহে।
হয়।
এতিয়া এইটো এটা অসুবিধা বুলি ক'ব পাৰি।
হয়। লগতে এনেই এটো এটা কাৰণে ক'ব পাৰো যে আমি যে অত্যাধি মানে বৰ্তমান আমা কেনেকুৱা হৈছে যে গছ গছনিবোৰক মানে মানুহে কাটা কাটি নে নষ্ট কৰা পৰিলক্ষিত হৈছে মানে আমি দেখিয়ে থাকো সদায় যে গছ কাটে তাৰ ফলত অ, বায়ু তাৰমানে বা পৰিৱেশত তাৰ ভাড়াসম্যৰটো নষ্ট হৈছে। সেইটো এটা কব পাৰো আমি
হা হয় এইটো কাৰণতে গছ গছনি যধে মধে কটাৰ ফলত মানে প্ৰকৃতিক যিটো ভাৰসাম্যতা ৰসে সেইটো বি নষ্ট হৈচি যাৰ ফলত মানে বৰষুণৰ যিটো তাৰতম্য থাকে হেইটো সেইবাবে বৰষুণতটো হঠাৎ আহিছে হঠাৎ কমিছে।
হয় এটা এটা দে।
মোৰ গতিকে গছ গছনি ৰুৱাটো উচিত, যদি এই আৰু হঠাৎ এনেকৈ বৰষুণ এনেকৈ হঠাৎ বৰষুণ কমি যাবও পাৰে, যাৰ ফলত অতিমাত্ৰা খৰাং দেখা দিব পাৰে অসমত।
হয়।
আৰু এই পৰিস্থিতিটো হ'লেতো বহুত বেয়া হ'ব। অসমৰ যিহেতু বেচিভাগ লোকে খেতিৰ ওপৰতে নিৰ্ভৰশীল।
হয়।
ঠিকেই সময় থাকোতে ব্যৱস্থা গ্ৰহণ কৰাটো ভাল। উম, হয়।
লগতে বাৰে বতৰ ফলত বৰষুণ বেছি হোৱাৰ ফলত অ ধৰি ল আমাৰ যোনটো ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে জী জন্তুৰ যথেষ্ট অসুবিধা হৈছে যে খাব নাপায় মানে কেনেকুৱা হৈছে যে আহ গাছ গা গছনিবোৰ তাৰমানে বৰষুণৰ ফলত মানে গাজিচি হ সেইটো আচা কিন্তু মানে পানী হৈ থকাৰ ফলত জাগে গেলা তল যোৱাৰ ফলতো তাৰমানে ঘাঁহটো তেওঁলোকে খাব পৰা নাই। জী জন্তু অসুবিধা হয়।
হয় হয় একদমেই হয়।
লতি আৰ অ এইবাৰ এইবাৰ বতৰটোও আমাৰ অসমান বতৰটো তাৰমানে ক'ব গ'লে ক্ৰান্তীয় মৌচুমী বতৰ তাৰ মানে অতি তাৰ মানে ভাল ন মানে বেছি ঠান্ড ন বেছ বেছি গৰমো নহয় এটা কথা লক্ষ্য কৰিছা নে এইবাৰ ইমান গৰম পৰি থাকাই হয় দিয় আমি ৰাতি আমি কিছুমানে কম্বল ইউজ কৰা দেখা বা কম্বল ব্যৱহাৰ কৰা দেখা যায়
হয় হয়
হয় যে এইটো এটা ক'ব পাৰোঁ যে আচৰিত হ'ব লগীয়া কথা উম ইয়াৰ উবাৰীয়ে এইবাৰিয় মানে বৰষুণটো আহিয়ে থকাৰ ফলত আহ আমাৰ যোনটো অসমৰ এটা ভাল উৎপাদনীয় বস্তু সৰিয়হৰো বহুত ক্ষতি হৈছে বহুত কৃষকে ঋণৰ য য যোগেদি তাৰমানে এই সৰিয়হৰ খেতি কৰিছিল এনেকুৱা কৃষক মোৰ যথেষ্ট খতি হৈছে আমি একেবাৰে দেখি আছোঁ এইবোৰ সা
হয় হয় একদমেই হয়
আৰু লগতে এইবাৰ বতৰৰ ফলত আহ আমাৰ অসমৰ গুৱাহাটীত বানপানী হৈছে তাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্ট ক্ষয়তি হৈছে তাৰ ফলত বহুতামাম মানে মানুহৰ লগতে অফিচ কাছাৰীৰো ক্ষতি হৈছে
হয় হয়
মানে বতৰৰ এইবোৰ পৰিৱৰ্তনে আমাৰ অৰ্থনীতিতো প্ৰভাৱ পেলায়।
একেবাৰে অৰ্থনীতিত প্ৰভাৱ পেলায় কাৰণ প্ৰথম কথ কথা হৈছে যে অসমৰ বহুত ৰাস্তা ঘাট এতিয়াও মানে বিশেষ উন্নতি হোৱা নাই যাৰ ফলত অলপ বৰষুণ আহিলে ৰাস্তা ঘাট বেয়া হৈ যায়, হোৱাৰ ফলত বস্তুবিলাক কৰ যোগাযোগ যিবিলাক বস্তু মানে বাহিৰত নিয়া হয় অসমৰ পৰা।
হয়।
ইম্পৰ্ট কৰি বা এক্সপৰ্ট কৰি তাৰ মানে প্ৰভাৱ পৰিছে বস্তুবিলাক হঠাৎ নিব নোৱাৰে বা কৃষক সকলে তেওঁলোকৰ উৎপাদিত বস্তুবিলাক নিব নোৱাৰে বেচিব তাৰ কাৰণে তেওঁলোকৰ নষ্ট হৈ যায় উৎপাদিত সামগ্ৰীখিনি।
হয়। আজি আমি এটো কথাই আমি আলোচনা কৰি গম পালোঁ যে। ব-বতৰৰ পৰিৱৰ্তনৰ ফলত আমাৰ কিছু ক্ষেত্ৰত লাভো হৈছে। আৰু কিছু ক্ষেত্রত লক্ষণ লোকচান হ'ব পৰিলক্ষিত হৈছে। তুমি ভাবা নাই কথা সাৰ মানে সঁচা।
ভাবো কিন্তু হঠাৎ এনেকৈ বৰ বতৰত মানে পৰিৱৰ্তন ঘটাটো মোৰ মতেদি এটা ভাল দিশ নহয়। যদিহে হঠাৎ এনেকুৱা বৰষুণ আহি থাকে হয়তো অহা বছৰ হঠাৎ বৰষুণ নেদিবও পাৰে। খৰাঙে হৈ যাব পাৰে। ময়ে সেনেকে ভাবো।
হয়, হয়, একেবাৰে। ধন্যবাদ বন্ধু, তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল, বহুত নজনা কথা শিকিলো তোমাৰ তাৰ পৰা।
ময়ো বহুত কথাৰ অভিজ্ঞতা পালোঁ। ধন্যবাদ ধন্যবাদ ধন্যবাদ!